অ' শুনিছো, শুনিছো।
কি কৰি এ মইয়ো এনে আছো ৰবা। কিনো কৰিম গৰম।
হয়, অ' বাকী। খোৱালোৱা হ'ল নে কিবা।
মানে তেনেকুৱা কৰা নাই অলপমান চাহ খালো তাকে।
অ' ঠিকে আছে, বাকী বতৰ।
বতৰ আছে ৰ'বা, এতিয়া চাগে বৰষুণ দিব চাগে দ কলা কৰি আহিছে পুৰা কলা কৰি আহিছে।
আহ, কি কৈছা।
তোমালোকে নাই।
আমাৰ আমাৰ ইয়াত বাৰু বাৰু ঠিকেই আছে বাৰু গোটেই বেয়া নহয় বাৰু বতৰটো ভালেই।
ঠিকে আছে বাক। বাকী ৰাতিপুৱা কিবা খালানে?
ৰাতিপুৱা সেইয় দিয়া বাকী এই চাহ চাহ খালো চাহ বিস্কুট সেনেকেই।
উম, তাকে দুপৰীয়া কি আঞ্জা খাবা। নাই গ'ম নোপোৱা।
দুপৰীয়া এতিয়ালৈকে মাৰ কাম হোৱাই নাই ৰবা মায়ে তোমাৰ চোতালতে তোমাৰ আহ কাম কৰি আছে। তো মাহ আহিলেহে গ'ম পাম কি বা বনাই।
উম, তাকেই মানে আমাৰো নিৰামিষে হ'ব চাগে। আজি
অ' নিৰামিষে খাব লাগে দিয়া তোমাৰ যিটোহে গৰম পৰিছে।
আলু বা গৰমত। মানে নিৰামিষ যিমান খাবা ইমান তোমাৰ শৰীৰৰ কাৰণে ভাল আৰু মাছ মাংস যিমানে খাবা শৰৰ কাৰণে ইমান বেয়া। গৰমত মানে টেম্পৰেচাৰটো বৰ গৰম হৈ থাকে ন ভিতৰৰ। চ' গৰম বস্তু নোখোৱাই ভাল।
বাকী এনে গৰমত তুমি ঠাণ্ডা খোৱা নে ঠাণ্ডা।
ঠাণ্ডা খাওঁ।
অ' ষ্টিং চিং খোৱা চাগে।
অ' ষ্টিং ষ্টিং যেতিয়া নতুন নতুন ওলাইছিল ন তেতিয়া পু়ৰা খাইছিলো। এতিয়া বাৰু নাখাওঁ ইমান।
অ' সেইটো বেয়া বুলিয়ে কয় ত তাত তাত তোমাৰ অ' অলপমান মাদক দ্ৰব্য থাকে চাগে।
হয়, হয়, থাকে চাগে কিবা প মানে কিবা পাৰ্চেন্ট থাকে চাগে।
উম, তুমি ইনকেফেজুচটো চালে গ'ম পাবা বাৰু। কোৱা তোমাৰ কেনেকুৱা চলিছে, বাকী তোমালোকৰ আজি কি বনাব।
এই তাকে আমাৰ ৰাতিপুৱা মায়ে আলু ভাজি বনাল মানে আমাৰ ৰাতি। বনাই মানে। মানে দেউতাই অফিচত ইয়া লৈ যায় টিফিন লৈ যায় ন। চ'ব ৰাতিপুৱাই বনাই চ'ব বস্তু। এ তাকে কিবা আলু ভাজি নে আলু ভাজি আৰু ভাত কেৰেলা মিক্স কৰি বনাল তাৰ কাঠলৰ গু গুটি দি। তাৰপিছত কণী বনাইছে এইখিনিয়ে।
কঠাল গুটি খুব ভাল পাওঁ দে।
কঁঠাল খোৱা নে তুমি।
হয় খাওঁ, খাওঁ, কঁঠালো ভাল পাওঁ, মই বহুত ভাল পাওঁ।
কিমান খাব পাৰা একেলগে।
এ এটাতটো খাই দিম এটা ইজিলি খাই দিম মই।
বাৱ
বাকী অ' ডাঙৰ হ'লেও মানে এদিন কি হৈছিল মানে, মই কঁঠাল বহুত ভাল পাওঁ ন আমাৰ গাঁৱৰ এডাল গছ আছিল গছত মানে বহুত মানে অভাৰ অ' মানে তোমাৰ বহুত খিনি মোৰ মানে আত্মবিশ্বাস আছিল আৰু যে মই পাৰিম। সেই বুলি মানে মই কঁঠাল গছ গালত উঠি গলোঁ।
লাষ্টত কি হ'ল মই মানে বহুত মানে বেয়াকে তলত পৰিলো আৰু মানে মই তেতিয়াৰ পৰা বুজিছো যে বেছিকৈ মানে মানে আত্মবিশ্বাস থকাটো বেয়া মানে।
বেয়া বেয়া বেয়া ব ঠিকে কৈছা ব বেছিকৈ বিশ্বাস কৰা বেয়া অভাৰ কনফিডেন্। কিন্তু বেয়া।
হয় হয় মোৰ মোৰ মোৰ আছিল মোৰ তোম মোৰ তোমাক যেতিয়া মই ক্লাছ টোয়েলভ পাছ কৰা নাছিলো, তেতিয়ালৈকে মোৰ অভাৰ কনফিডেন্সটো আছিল মানে। কি হৈছিল মানে, আত্মবিশ্বাসটো ইমানেই বাঢ়ি গৈছিল মানে কি হৈছিল, তোমাৰ মেট্ৰিক দিছিলোঁ ন মেট্ৰিক। মেট্ৰিকত মানে মোৰ কি হ'ল মোৰ তোমাৰ যদিও। যদি মে মই তোমাৰ ছেকেণ্ড ডিভিজন পাইছিলো, মই মানে অসমীয়া বিষয়ত মানে লেটাৰ পাইছিলো হা। অসমীয়া বিষত লেটাৰ পাওঁতে মোৰ কি হ'ল, মানে-মানে মোক মানে বহুত কৈছিলে হে অ-অ-অ-অসমীয়াত চবে লেটাৰ নাপায় অসমীয়াত চবে লেটাৰ নাপায় তই কিন্তু পাইছা, মানে এনেকুৱা টাইপৰ কিছ কিছুমান মান ধাৰণা।
এ তাকেতো তোমাৰ নিজৰ ওপৰত বিশ্বাস আছিল ন তুমি অসমীয়া চাবজেক্টটোত লেতাৰ পাবাই, তুম-তুমি পৰীক্ষা দিছা ন বেলেগেতো পৰীক্ষ্ ক্ষা দিয়া নাই ন, বেলেগে যে ক'ব তুমি নাপাবা বুলি।
কনফিডেঞ্চ আহি গ'ল, মোৰ মোৰ এনেকুৱা লাগে মইতো অসমীয়া পাৰোঁৱেই, এনেকুৱা লাগি গ'ল।
অ', এক্জাম দিছা তুমি, কৰিবা তুমি। মানে কুৱেশন এন্চাৰ লিখিছা তুমি বেলেগে কেনেকে গম পাবা তুমি নোৱাৰা বুলি, ন-নাপাবা বুলি
অ', তাৰপিছত কি হ'ল যেনেকে তাৰপিছত যেতিয়া মই ইলেভেন টুৱেল্ভ পালো। তেতিয়া মানে মোৰ আকৌ সেই যে মই যে মেট্ৰিকত যে লেটাৰ পাইছোঁ যে অসমীয়াত।
হয়।
তেতিয়াৰ পৰা মোৰ কনফিডেঞ্চটোৱে মোক মান ইলেভন টোৱেলভটো বৰবাদ কৰি দিলে, মানে কেনেকা ধৰনে বৰবাদ কৰি দিলে মোৰ ইলেভে ইলেভেনত মই বেলেগ চা চাবজেক্ট পঢ়িলেও অসমীয়াটো নপঢ়োঁ, এনেকুৱা লাগে এ জানোৱে এনে ওপকে ওপৰে চাই যাম। লাষ্টত লাষ্টত মই অসমীয়া অকমান মোৰ ৰিজাল্টটো বেয়া হয়।
উম, তাকে মানে বেছি অভাৰ কনফিডেন্টটোও বেয়া, আৰু মানে বেছি আত্মবিশ্বাসটোও বেয়া, বেছি বিশ্বাস থাকিলেও বেয়া আৰু বিশ্বাস নাথাকিলেও বেয়া কিন্তু।
অ', মানে ফিফটি ফিফটি।
ফিফটি-ফিফটি কৰিব লাগে ঠিকে কৈছা সমান-সমান।
লাষ্টত বাৰু মোৰ অ', মই মেট্ৰিকত যিখিনি ফলাফল দেখিছিলোঁ অসমীয়া বিষয়ত। মই এইখিনি কিন্তু মই তোমাৰ অসমীয়া বিষয়ত মই তোমাৰ ক্লাছ টুৱেলভৰ বৰ্ডত মই দেখাব নোৱাৰিলোঁ।
হয়-হয়-হয় ঠিকে কৈছা, তুমি যিহেতু তোমাৰ মেট্ৰিকৰ মানে ফলাফলৰ মই অলপ কিছু কৈ দিওঁ মোৰ মেট্ৰিক ফলাফলৰ কথা।
উম।
অ', যেনে মানে মই মেট্ৰিক দিছিলোঁ তোমাৰ দুই হেজাৰ বিশ চনত হা।
হয়।
মানে তেতিয়া কি আছিল মানে পইত-ফ'ৰতি ফাইভ মাৰ্ক্সৰ মানে এম চি কিউ আছিল তেতিয়া।
হয়।
এম চি কিউ মানে এ, এই টিক দা কাৰেক্ট এঞ্চাৰ যে।
উম, বুজিছোঁ।
ফৰ্টি ফাইভ মাৰ্ক্সৰ আছিল। এইটোৰ সহায়ত মানে আমাৰ পাচিং অ', পাচিং ষ্টুডেনৰ মানে- অ', মানে হাড়টো বহুত বাঢ়ি গৈছে বন্ধু।
উম, বুজিছো।
আৰু মই তে-তেতিয়া মানে ইংলিছত লেটাৰ পালোঁ, আৰু কিহত লেটাৰ পালোঁ কম্পিউটাৰ লেটাৰ পালোঁ হয়। কিন্তু মোক বহুতে কৈছিল তো-তো তই কম্পিউটাৰত লেটাৰ নাপাবি তই চাগে প্ৰেটিকেলত ফেইল কৰিবি চাগে, মানে মই ক-প্ৰেকিকেল ইমান ভালকে কৰাৰ নাছিলোঁ কিন্তু।
হয়।
বহুতে ভাবি মা-মানে বহুতে মোক কৈছে তই পে-প্ৰেক্টিকেল কৰাই নাইচোন, কি পাচ কৰিবি কম পিটাৰত কোনটো - কম্পিউটাৰত মই, এইতটি
বঢ়িয়া।
প্ৰেক্টিকেলত ত্ৰিশৰ ত্ৰিশেই দিছে, কেনেকে দিল মই গ-গম নাপা পাওঁ, কিন্তু মই ইমান প্ৰেক্টিকেলো কৰা নাই।
অ', মানে এইটো তেওঁলোকে আমাৰ সমাজখন নিজে কিবা এটা ধাৰণা ভাবি লয় আৰু - তোমাৰ মুখখন চাই কি নে তোমাক ক'বাত তই, তই পাৰিবি তই নোৱাৰিবি কিবাটা কিবা এটা কৰি দিয়ে আৰু যি মন যায়।
অ', টিত টিচাৰটো আমাৰ স্কুলৰে আছিল চ' এইটো হিচাপে দিল নেকি?
অ', সেইকাৰণে হয়তো আমাক দিছে মোকো দিছিলে তোমাৰ ক্লাছটুৱেল্ভত তোমা বিশ দিছিলে ঊনৈশ দিছিলে। এনে এনেুৱাতে যাৰ গিমা -
হয় - হয় - হয়। মানে ইচকে উম মেট্ৰিকৰ টাইমত তোমাক স্কুলৰ টাইমত - ফুল চাপৰ্ট দিয়ে ফুল চাপৰ্ প্ৰেক্টিকেলৰ ফুল ফুল মাৰ্ক দিব
অ মোক কিন্তু অমোক কিন্তু তোমাৰ মেট্ৰিকত দিয়া নাছ - মোক দিলে বাৰু মোক তোমাৰ আ এইচ এচত দিছিলে ফুল চাপৰ্ট দিছিলে তোমাক -
হয় - হয়।
স্পৰ্টছো দিছিলোঁ। মই মোৰ ফালৰ পৰা সেইখিনি -
হয় নিজেও কষ্ট কৰিব লাগিব ন ময়ো নিজে কষ্ট কৰি থিয়ৰি মাৰ্ক লিখ - লিখিছিলো ফিফটি ফিফটি চিক্স অ ফিফট - ফিফটি চিকিচ লিখিছিলো নিজে মানে ফিফটি চিকচ নহয় বেছিহে লিখিছিলো ফিফ- ফিফটি ছিক্স পাইছো। থি থিয়ৰিত ফিফটিছিক্স পাইছো এইফালে থাৰ্টি পাইছো এহ -
বাৰু কষ্ট কৰিব লাগিব অকল অকল নিজৰ আত্মবিশ্বাসেৰে সকলোখিনি নহয়।
হয় আত্মবিশ্বাস আৰু অভাৰ আত্মবিশ্বাসো বেয়া। যদি মই বেলেগৰ অ - কথা শুনি মানে মই যে যেতিয়া বেলেগে কথাটো কৈছিল তই চাগে ফেইল কৰিবি মই কও হ'ব। অ', হয় চাগে, মই চাগে কম্পিউটাৰত মই কৰাই নাই প্ৰ টিকেল কেনেকে কি কৰিম।
হয়।
আৰু এইটো টাইমত যদি মই পূৰা আত্মবিকাশ কৰি মানে অভাৰ কনফিডেণ্টত যদি মই কৈ দিলোঁ হয়। যে নাই মই পাছ কৰিমেই এম এম ত। মাৰ্ক্স দিবই, চ' তেতিয়া হয়তো মোৰ ফলাফলটো বেয়া আহিল হয়। চ ভগৱানে ওপৰৰ পৰা চব চাই থাকে ন।
উম যাই থাকে চাই থাকে।
কথাাটো ঠিক ঠিকেই কৈছোঁ নে?
উম ঠিক কথা কৈছা, একদম ঠিক কথা কৈছা।
অভাৰ আত্মবিস্বাটোও বেয়া, বহুতেই বেয়া।
বহুত বেয়া।
তাকেই মানে। তুমি যি কাম কৰা নিজৰ ওপৰত বিশ্বাস কৰি কৰিব লাগে।
হয় হয়। আৰু, আৰু বেলেগৰ কথা শিকিব নালাগে বেলেগৰ শুনিলে
হয় বেলেগে কিবা কথা কলে তুমি চুপ চাপ থাকিব লাগে, তুমি এইটো ভাবি কনফিডেন্ত কৈ দিব নালাগে, যি হ'ব হ'ব মোৰে হ'ব এনেকুৱা কৈ দিব নালাগে।
উম, মানে কি জানা? অ', মানে কি হয়? এ মানুহে যে কয় এখন কাণেদি শুনি এখন কানেদি উলিয়াই দিবি।
অ', এনেকুৱা টাইপ কৰিব লাগে হয়। ঠিকেই কৈছা। হয়, মানে কি কেতিয়াবা আছে ন। মানে কোনো মানুহে তোমাক কব কব যে এইটো কাম তই নোৱাৰিবি চাগে, মই তে তেতিয়া তুমি কব লাগে এনে এনে মানে কব লাগে মানে অ' হয় চাগে। চাগে মোৰ মই নোৱাৰিম চাগে মই ইমান কষ্ট কৰা নাই এইটো কামত নোৱাৰিম চাগে। কিন্তু তুমি মনে দি ভিত ভিতৰে ভিতৰে এটা ভ ভাবিব লাগে নাই মই পাৰিম।
অ আমি মানে ডাইৰেক্ ৰিজাল্টটো দেখাব লাগে, আমি আমাৰ স্ত্ৰাগল ডাইৰেক্ ৰিজাল্টো দেখাই দিব লাগে।
ষ্টাগল টো হাইট কৰি ৰাখিব লাগে। ষ্টাগ ল মানে পৰিশ্ৰমটো দেখাই লাভ নাই বেলেগক।
নাই -নাই -নাই।
এনেও তোমাৰ ৰিজাল্টটো চাই বেলেগে গমেই পাব। ই কষ্ট কৰাৰ কাৰণে ৰিজাল্ট পাইছে। কিন্তু তুমি যদি কষ্ট কৰিও বেয়া এটা ৰিজাল্ট পোৱা, মানে কিবা কাৰণত যদি অলপমান বেয়া হয় চ' মানুহে তোমাৰ কষ্টতটো নাচাব ৰিজাল্টটো চাই কিন্তু।
একদম- একদম- একদম।
এইটোৱে কথা মানে। এইটোৱে সমাজত চলি আহি আছে মানে আজিকালি সমাজত। এইটোৱেই চলি আহিছে। সাপ'চ তুমি মেট্ৰিকৰ টাইমত বা অ', এইচ এছৰ টাইমত তুমি কষ্ট কৰিছিলা বহুত। কোনটো কিবা এখন চাবজেক্টত বহুত বেয়া হ'ল মানে বেগ বেগ লাগি গ'ল। তাৰপিছত তোমাৰ মানে ঘৰৰ মানুহটো এইটোৱে ক'ব, ঘৰ ঘৰৰ মানুহটো জানে কষ্ট কৰিছা বাহিৰৰ মানুহ ক'ব এই কষ্টই কৰা নাই চাগে। কষ্ট কষ্ট কৰি দিলে আৰু মানুহ ফল নাপায় নেকি? কিন্তু কেতিয়াবা কষ্ট কৰিলেও মানুহ ফল নাপ কিন্তু যি যোনটো হিচাপত ফল পাব লাগে। নাপাই কিন্তু, ঠিক আছে বাৰু তোমাৰ লগত কথা পাতি ভাল লাগিল। যথেষ্ট শিকিলো তোমাৰ পৰা। নাজানা কথা।
মই এতিয়া বাৰু ৰাখিছোঁ।
হয়, হয়, ঠিক আছে ৰাখিছোঁ।